হেল্ল' হেল্ল' অ' ভালনে বোলো
এয়া বঢ়িয়া তোমাৰ?
এইয়া চলি আছো আৰু ঐ ফাংচন কেনেকুৱা গ'ল ঐ।
অ 'অ' ফাংচন
উম।
ফাংচনতটো এবাৰ বঢ়িয়া গ'ল।
ফাংচন ভাল। মই যোৱাহে নহ'লোঁ। মই মানে তোমাৰ ইয়াত নাছিলোঁ অলপ বাহিৰত আছিলোঁ মানে। জাম জাম জাম কে। তাকেতো মই ইয়াত নাথাকিলোঁ যে মই পিছতহে হেৰি পাইছোঁহি।
অ' সেইটো কাৰণে মই দেখা নাই তোমাক এইবাৰ ফাংচনত।
তাকেতো ফাংচন কৈছে চবৰ মুখৰ পৰা শুনিছে একদম ফটা ফাটি হৈছে নে ফাংচন
বঢ়িয়াৰ ফাংচন হৈছিলে এই যে এজনী কোন আছিলে। নামটো পাহটো গ'ল নহয় প্ৰিয়ংকা ভৰালী আহিছিলে অ'
তাকে কৈছে বহুতে আৰু তিন তিনদিন পাতা আহিছিলে ন'
তিনিদিন পাতিছো অ' দুদিন তোমাৰ এইবিলাক প্ৰাইজ বিতৰণ এখন নাচ গান।
উম। মানুহ হৈছিলে নে বহুত হৈছিলে ন মানুহ কৈছে মোক। একদম পুৰা একদম বোলে গাড়ী বোলে একদম দূৰতে ৰাখিব দিছে ন এইবাৰ অলপ। বেলেগ টাইপ পৰিছে ন'
এবাৰ ভিতৰত মানে ফিল্ডখনৰ ভিতৰত সোমাবই দিয়া নাই গাড়ী চাড়ী।
অ' এইবিলাক একদম পুৰা ফিল্ড খনৰ অকল মানুহ মানে।
উম,
দোকান -চোকানো বোলে এইবাৰ বহিব দিয়া নাই ফিল্ডৰ ভিতৰত? ন?
অ', অ', অ',
পিছে হেৰি যে এ কাম কাজ
কাম কাজ কৰি আছোঁ বাৰু ঠিক ঠাকে।
কৰি-কৰি আছা ন'?
শুনে
এয়া কৰি আছো মইও বোলে কিমান পিছে কিমান বাজেট কিমান আছিল তোমালোকৰ? ফাংচৰ বাজেটটো হেবি ফাংচন হেবি বাজেট আৰু এটা ন' ন? সোণালী জয়ন্তী আৰু তাতে উম, অ।
আমিও থলো গৈ পেলে।
অ',
যোনে- যোনে নিদিয়ে সিহঁতৰ পৰা মান যোনে দিব নোৱাৰে সিহঁৰ পৰা অলপ কমাই লৈছোঁ।
কমাই লৈছা ন' আৰু যোনে -যোনে দিব পাৰে সিহঁতে সেইটো হিচাপে লৈছা আৰু ভালে কৰিছা কাৰণ এতিয়া পঞ্চাশ বছৰ হৈ গ'ল যেতিয়া ভালকে পাতিব লাগে তেতিয়াহে ধৰা এইবাৰ কৈছোঁচোন বেলেগ জেগাত তাৰ নিচিনা বেলেগ জেগাত কোনো ফাংচন হোৱা নাই বোলে। এক নম্বৰ বোলে।
এক নম্বৰ আৰু মানুহো বহুত হৈছে অতিপাত মানুহ কাইজিয়াও কিমান হৈছে। বহুত কাজিয়া কাইজাও বহুত হৈছে।
কাজিয়াও হৈছে ন' বহুত এ আৰ হ'বই আৰু এইবিলাক আৰু সৰু কাজিয়া। আজিকালি আৰু চব আৰু আজিকালি আৰু চব আৰু খাই বৈ পেলাই ধৰা আৰু
উম, অকমান খাই লব পাৰিলে।
তাই বৈ আহে আৰু মাতাল হৈ পেলাই আৰু।
তাকে এইবিলাক বেয়া কথা।
উম-উম আকৌ ভাওনাও পাতিব নহয় ন' নে পাতিলে?
ভাওনা পাতিলে তুমি তুমিটো কেলা আহিবৈ পৱা নাই ন! ! ! !
নাই মই তাকেতো আহিবও পাৰা নাই মোৰ পিছতেহ খবৰবিলাক পাই আছোঁ বুইছা নে নাই?
এত তেৰি
ভাওনাখন চাবলৈ মন আছিলে ফাংচন খন ভাওনাখন তাকে থাকিল আৰু এইবাৰ আহা বছৰ চাব লাগিব আৰু যদি এ জীয়াই থাকো আৰু।
এই পেটলাক চিনি পোৱা নহয় ন?
পাওঁ- পাওঁ
অহ, পেটলাই ভাও লৈছিলে যি কান্দিছে ভাও
অ', মোৰ চবেই ভাল পাইছে ন' তাকে। সি বাৰু ভাল কৰে বাৰু।
বা -বাবু ভায়েকটো
তাৰ হেৰিবিলাক ভাল।
উম,
এক্টিংবিলাক ভাল হয় মানে তাৰ।
তই তো এনু ফতোৱা ন' আগৰ পাই।
তাকে -তাকে সি মানে পাৰে এইবিলাকত মানে সি সোমাই যায় তাৰ মই মানে চাইছো বহুত কেইখন মানে আগৰ ভাওনা চাইছোঁ তাক মানে মাতি- মাতি নিয়ে দেই মানুহে সি বহুত জাগাত হায়াতেওঁ কৰিও লৈ যায় তাক। ভাল- ভাল ভাও দিয়ে কিন্তু তাক। আৰু অভিনয়টো ভাল কৰে মানে সি সোমাই যায় কেৰেক ভিতৰত মানে সি সোমাই পেলাই সেই ডাইলগ খিনি কেনেকে ক'ব লাগে সি মানে পুৰা জানে আৰু ৰিহাৰ্চেলো তেনেকে নকৰে চাগে সি। ন?
নাই ৰিহাৰ্চেল নকৰে। সি কৰি কৰি মানে তাৰ এতিয়া হেৰি হৈ গ'ল অ।
তাৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল মানে।
এক্সপিৰিয়েন্স হৈ গ'ল পুৰা তাৰ।
উম তাকে সেইয়া এক্সপেৰিয়েন্ঞ্চৰ ওপৰত আৰু চব আৰু।
তুমিও মাজতে লৈছিলা ন ভাও বা।
মই লৈছিলো, লৈছিলো, লৈছিলো ভাও লৈছিলো। কিন্তু মোৰ ধৰা ইমান খিনি কৰিব পৰা নাই ধৰা। অলপ চলপ টানিছো আৰু মানে। অলপ প্ৰৱেশ চৱেশ কৰোতে অলপ দিগদাৰ হয়। প্ৰৱেশ টো ধৰা আৰু মেক্সিমাম মই তোমাৰ কি অখৰাত যোৱাই নাই ন। কেতিয়াবাহে যাওঁ আৰু কেতিয়াবাহে কৰো আৰু।
উম কাৰণ তুমি টাইমো নাপায় ন আজি-কালি।
তেনেকে টাইমো নহয় আজি-কালি। আগৰ ধৰা টাইম আছিলে কৰিব পাৰি এতিয়া মানে টাইম-চাইম নাইকিয়া হল ন।
উম কাম চাম পা নাপায়।
উম।
আৰু কি বুলি কয় এনেই তোমাৰ ভাওত ওলালে নাৰ্ভাচ ফিল নহয় নেকি তোমাৰ?
হয় হয় বা নাৰ্ভাছ
মই নাৰ্ভাছ কাৰণে আজিলৈকে মই একো এটাও নাই কৰা গম পাইছা। ষ্টেজত মই প্ৰগ্ৰেমো আজিলৈকে কৰা নাই।
উম।
আৰু ভাও লোৱা নাই আৰু আনকি ফাংচনত নাচ চি বলো মানে
নাৰ্ভাছ কিয় নহয়? নাৰ্ভাছ মানে মই প্ৰতি ছেকেণ্ডে-ছেকেণ্ডে নাৰ্ভাছ হও।
অ। তাকে পোৱালীবিলাক চাও মই ইমান তেনেকে নাচে।
প্ৰৱেশ যেতিয়া যে মই সোমাইছিলো প্ৰৱেশ কৰিব কাৰণে, সেই তেতিয়াই মানে তোমাৰ কি হৈছিলে মোৰ মানে একদম বুকুখন ঢিপ-ঢাপ, ঢিপ-ঢাপ ঢিপ-ঢাপ মাৰিছে মানে। ভয় লাগি আহিছে মানে। তাৰপিছত আ তাৰ পিছত খোজটো মিলাব পৰা নাই, তেনেকে আৰু কৰি দিলো আৰু পিছত আৰু। দুজন লগত মিলাব লাগিছিলে। আমি তিনিজন এক
উম কিবা-কিবি খাই বৈ ওলাইছানে নে ডাইৰেক নৰ্মেলি?
অ নৰ্মেল আও। তাৰ পিছত তোমাৰ হ'ল আৰু প্ৰথমদিনাখন খালি গৰম পালো অলপ বুইছা। গৰম বহুত পৰিছিলে প্ৰথম দিনাখন। পিছৰ দিনাখন অলপমান আৰাম পাইছো বতাহ-চতাহ মাৰি আছিল। অলপ বৰ দিলে অলপ ঠাণ্ডা লাগিলে। তাকেটো মেকআপে কিতাপে তোমাৰ ভাৰীয়ে একদম বস্ত্ৰৰে-চস্ত্ৰৰে একদম মানে তোমাৰ গৰম যে একেবাৰে সোমাই গৈছে নিচিনা লাগিছিলে গাৰ ভিতৰত, কিন্তু পিছত গৈ পেলাই এডজাষ্ট হ'ল বাৰু। নেমু পানী চেমু পানী এইবিলাক দি আছে ৰাইজে। হ'ব কাৰণে
উম, উম পৰিৱেশটোতো তোমাৰ কিমান টাইম ওলাব লাগে এনে? প্ৰৱেশটো ওলালে মানে কিমান টাইম ওলাব লাগে?
প্ৰৱেশটো মিনিমাম এনেতো যোনে ভাল প্ৰৱেশ কৰে শিহঁতেটো মিনিমাম প্ৰায় - প্ৰায় পোন্ধৰ বিছ নিৰ্মাণ কৰা হয় মানে। উম, আৰু যোনে নাজানে ধৰা দছ মিনিট হায়েষ্ট।
উম, উম।
সিমানখিনি কৰাই পেলাই থৈ দিয়ে আজি।
ভাল-ভাল আগতে মইয়ো গৈছিলো ভাওনাত। ভাওনাৰ আগে-আগে যেতিয়া অখৰা হয়, অখৰাবিলাক চাব যাও আজিকালিত আজিকালি মনেই নোযাৱা এইবিলাক।
ভাও চাও ল'বা তাৰ মমানে এটা এক্সপিৰিয়েঞ্চ এটা হ'ব ধৰা হয় নাই।
সেইটো হয় বাৰু উম,
উম, কেতিয়াবা যদি সুযোগ সময় সুযোগ মিলে তেতিয়া যদি দিয়ে তেতিয়া কৰিবা না নকবা। দুদিনৰহে আৰু দুদিন কৰি উম, না নকৰিবা হা হ'ব লৈ ল'বা আৰু খালি চাই ল'বা। যে তোমাৰ পাৰ্টটো কি হয় কি দিছে তোমাৰ যদি ডাঙৰ পাৰ তাৰ দিছে তুমি ক'ব যে মোক অলপ সৰু দিয়ক আনেবা প্ৰথমবাৰ ল'মতো। একাৰ অলপ সৰু পাৰ্তাকে দিয়ক মোক যাতে মই ভালকে হেৰি কৰিব পাৰো। তই মিছা ডাঙৰ-ডাঙৰ, পাৰ্ট এটা লৈ পেলাই ধৰা পিছত ভাল অভিনয় কৰিব নোৱাৰিলে ত, অলপ বেয়া হয় সেইকাৰনে ষ্টাৰ্টিং মানে সদায় উম, হাহিলে হাহাৰ কথাও নহয় বাৰু কিন্তু তোমাৰো মনটো বেয়া লাগিব ধৰা ডাইলগ খিনি যদি পাছ কৰিব নোৱাৰা তুমি হয় নহয় বচন খিনি যদি তোমাৰ ফ ফুটি নাহে বা বাচনখিনি যদি তোমাৰ ভালকে অ, মাতিব নোৱাৰা। ত পিছত ধৰা তুমি নিজৰ মনটো অলপ কোচকাচ-কোচকাচ লাগি থাকিব।
উম,
আকৌ এবাৰ পৰা বা বচন মাতিছো-মাতিছোঁ বচন তোমাৰ মোৰ সাত পাক কি নে আনফাকি আছিলে তাৰে আৰু মেক্সিমামটো অলপমান কাটে ন সেন তিনি ফাকি নে চাৰি ফাকি মান মাতালে আৰু।
মনত কেনে থাকে এইবিলাক ইমান।
মনত মানে মোৰ মই তোমাৰ দুদিন মানৰ আগতহে মই হেৰি কৰিছিলো। চাইছিলো মানে বুজিছা। মই যিমান দিন প্ৰেক্টিচ কৰিলো আজিলৈকে মই মানে উম, মনত মোৰ নাছিলেই মানে অকমানো তাৰপিছত মই সেই প্ৰথম দিনাখন ভাওত আছো। আছিল যে সেইদিনাখন সন্ধিয়া সময় ৰাতিপুৱা সময় অলপমান স এ বেছি নাই। দুই লাইন এ লাইন মান মনত আছিলে আৰু বাকী খিনি তোমাৰতো কৈ থাকে ন ইপিনৰ পৰা। বুইছা তুমি খালি অলপমান চাই ললে হৈ গল, যে অ, অ, তেখেতেতো চাইডৰ পৰা কৈ থাকিব তো অ, এইটো এনেকা আছিলে অ, সেইখিনি খালী আৰু নাজানাকে নপঢ়াকে তুমি মাত তাত গৈ পেলাই মাতিব নোৱাৰা।
উম, আকৌ যোনে নোৱাৰে তাক চাইডৰ পৰা শিকাই থাকে নহয় ন?
সেই-সেইটোৱে, তুমি চাইদৰ পৰা কৈ থাকিব, তুমি খালী মাতি থাকিল হল কিন্তু প্ৰথমতে তুমি সেই তোমাৰ বচনখিনি চাব লাগিব ন। প্ৰথমে তুমি বচনখিনি মাতি যাব লাগিব, তোমাৰ জানিব লাগিব তুমি?
উম, নাজানিলেতো অলপ হেৰি লাগি যাব ন।
তাত গৈ পেলাই সি তেখেতে কিবা এটা কয় থাকিব, তুমি কৈ থাকিবা কিবা এটা তুমি হা হা, কৰি থাকিব লাগিব আকৌ এবাৰ কওক আকৌ এবাৰ কওক কৈ থাকিব লাগিব হয় নহয়? অ, তেনেকুৱাই ভাল লাগিল ল'বা বুজিছা? বহুত তোমাৰ কি বুলি কয় এইবাৰতোতো তোমাৰ বহুত নতুন নতুন মানুহো ওলাইছে বুলি শুনিছোঁ? ন
এতিয়া নতুন-নতুন পোৱালী আমাৰ ইয়াত। চালো মই এখন ভাওনা বাৰু ইমান ভালকে নাচালো হ'লো দুবাৰ মান চালো দুবাৰ মান গৈ পেলাই, চালো চব নত নতুন নতুন পোৱালি, আগৰ পোৱালীবিলাক নায়েই। মানে যোনবিলাক পোৱালিয়ে ভাল ভাল ভাও লৈছিল।
কোন কোনাকে আগ আগৰবিলাকে আজিকালি মন নকৰা হল আৰু বিনয় উম চব নতুন নতুন পোৱালি।
কি ক'বা আৰু বেলেগ এটাই লাইফ হলোঁ যে।
চবৰ আজিকালি কাম- চাম ন এইবিলাক হেৰি হেৰি। এতিয়া কিনো ক'বা আৰু।
এঞ্জয়।
উম সেইটোয়ে, মোবাইলটোৱে খাই দিছে চবৰে আৰু। তেনেকে লাগিছে মোবাইলেহে এতিয়া মানে পুহি ৰাখিব যেন হয় নে নহয় কোৱা?
তাকে, আজিকালি চব এ আই কৰি আছে এ আই।
চব এ আই যামানা হৈ গ'ল আৰু আজিকালি।
আমি এতিয়া নকলি পাৰ্ট বনি গ'লো, মানুহ বনি লাভ
উম তাকে তাকে। দিয়া ঠিক আছে বোলো পিছতকে লগ পাম দিয়া, হেল্ল'!
দিয়া ঠিক আছে, এইফা - এইফালে আহিলে ফোন কৰিবা?
মই ফোন কৰিম ফোন কৰিম দিয়া তোমাৰ উম দিয়া আহ। উম।
উম উম।